হঁয় বাইদেউ অ' বাইদেউ আপুনি ব্যস্ত হয়ঁ নেকি?
অঁ মই বৰ্তমান ব্যস্ত নাই।
হয়ঁ মই মানে আপোনাৰ বহুমূলীয়া সময় অকনমান ল'ব বিচাৰিছোঁ।
অঁ হঁয় জনাওক মই ব্যস্ত নাই বৰ্তমান।
হয়ঁ বাইদেউ মই আপোনাৰ- বিষয়ে অকনমান জানিব বিচাৰো। আপুনি কবলৈ ইচ্ছুক হয়নে?
হয়ঁ মই ইচ্ছুক হয়ঁ অঁ- মোৰ দ্বাৰা যিখিনি জ্ঞাত হয় সেইখিনি মই নিশ্চয় জনাম।
হয়ঁ ভাল লাগিল তেতিয়া হ'লে। মই আপোনাৰ পৰা- প্ৰথমতে জানিব বিচাৰিম ব্ৰহ্মপুত্ৰ নদীৰ বিষয়ে অকনমান আপুনি- এ যিখিনি জানে মোক অকনমান জনাই দিয়কচোন।
হয়ঁ ব্ৰহ্মপুত্ৰ নদী হৈছে- যে এছিয়াৰ অ অন্যতম বৃহৎ নদী। অঁ ইয়াৰ ওপৰ- উৎপত্তি তিব্বৰ দক্ষিণ পশ্চিমাঞ্চলত থকা হিমালয় পৰ্বতমালাৰ- আহ কৈলাশ সৃংগৰ ওচৰত ছেমায়ুং- ডুং হিমবাসৰ পৰা হৈছে আৰু এয়াই-
অঁ হয়ঁ মানে আম আমাৰ অসমৰ মানে- ব্ৰহ্মপুত্ৰ মানে অসমৰো আমাৰ এখন বৃহৎ নদী নহয় জানো?
নদী হয়ঁ হয়ঁ।
হয়ঁ এই নদীখন মানে- অঁ চি তিব্বতত উৎপত্তি হয়ঁ এখন মানে আওট- আকৌ এখন ৰাজ্যৰ মাজেৰে পাৰ হৈ আহিছে, আপুনি ক'ব পাৰিবনে সেই ৰাজ্যখনৰ নাম?
অঁ অৰুণাচল অৰুণাচলৰ পাৰ হৈ অসম সোমাইছে।
হঁয় হয়ঁ ভাল লাগিল আপোনাৰ পৰা জানি অঁ আপ- আপুনি এইটো কথা জানে নেকি যে ব্ৰহ্মপুত্ৰক আমাৰ অসমত- ব্ৰহ্মপুত্ৰৰ বাহিৰেও আৰু বেলেগ এম নামেৰেও জনা যায় আপুনি নাম কেইটা জানিব নেকি?
অ ঠাইৰ বিশেষে অ বেলেগ বেলেগ ধৰণৰ মানে নামৰ লুপ ৰূপ লৈছে ব্ৰহ্মপুত্ৰই অ
আমাৰ অসমত কি নামেৰে জনা যায় আকৌ, সেইটো মই জানিব বিচাৰিম।
অসমত লুইত বা বৰলুইত বুলি জনা যায়।
হয় হয় বুঢ়া লুইত বুলিও জনা যায়। হয় হয় ভাল লাগিলে জানি। উম আপোনাৰ পৰা মই আৰু মানে এটা কথা জানিব বিচাৰো যে ব্ৰহ্মপুত্ৰ
হয়।
আমাৰ কৃষি কাৰ্যত, আমাৰ কৃষি কাৰ্যত কিবা প্ৰভাৱ পেলাইছে নেকি আপোনাৰ বোধেৰে মোক জনাওকচোন।
হয়, ব্ৰহ্মপুত্ৰতো কৃষি কাৰ্যত বহুখিনিয়ে প্ৰভাৱ পেলাইছে।
হয়।
অ দাঁতি কাষৰীয়া অঞ্চলসমূহত অ মানে
হয় হয়, মানে দাঁতি কাষৰীয়া অঞ্চল বোৰত ব্ৰহ্মপুত্ৰ নদীয়ে পলাশ পেলায় ন, বানপানীৰ পিছত যি পলাশ পৰে, সেই পলাশটো বৰ সাৰুৱা হয়, নহয় জানো?
সাৰুৱা হয় অ মাটি সাৰুৱা হয়। উম।
হয়। অ সেই অঞ্চলত খেতি যেতিয়া কৰিব তাত অ যথেষ্ট পৰিমণে হয় ফচল উৎপাদন হয়। আ হয় আপুনি ব্ৰহ্মপুত্ৰই মানে আমাৰ অ উপকাৰ কৰিছে সকলোৱে জানো ন। ব্ৰহ্মপুত্ৰ ৰ উম অঞ্চ ওচৰৰ আশে-পাজে যিবোৰ মানুহ আছে বা তেওঁলোকৰ জীৱিকবোৰ তেওঁলোকে মানে মাছ ম-মাৰিয়ে হওঁক বা বিভিন্ন উপায়ৰে মানে অ নাও চলাই হওঁক মানে জীৱিকাও উপাৰ্জন কৰি আছে তেনেকে ব্ৰহ্মপুত্ৰৰ। তাৰ উপৰিও ব্ৰহ্মপুত্ৰ নদীয়ে কিবা সমস্যাৰ সৃষ্টি কৰা বুলি আপুনি ভাবে নেকি?
উম সমস্যা হয়, আহ মানে প্লয়ং অ পল-পলয়ং কৰি মানে অ বানপানীৰ ক্ষেত অত বাৰিষা কালত মানে ব্ৰহ্মপুত্ৰই উম
বানপানীয়ে মানে অ'। হয়, বানপানীয়ে যথেষ্ট অসুবিধাৰ সৃষ্টি কৰি আহিছে নহয় জানো?
হয়-হয় উম, নদীৰ নদীৰ মানে জলবিৃষ্ট বৃদ্ধি পায়, আহ মানে অসমত হাজাৰ হাজাৰ মানে কৃষিভূমি মানে জনবসতি মানে বানৰ অ বানৰ কবলত পৰে উম-উম ইয়াৰ
উপৰিও মানে নদীৰ ওচৰৰ মানে যিবোৰ মাথাউৰি খহনীয়া এইবোৰেও মানে যথেষ্ট ক্ষতি কৰি আহিছে, নহয়?
অ-অ ভয়াৱহ মানে গৰা খহনীয়া আৰু ব্ৰহ্মপুত্ৰ নদীৰ মানে খোহনীয়া অসমৰ এক সমস্যা বুলি ক'লেও ভুল নাই, আহ মানে প্ৰতি বছৰে গৰাখহনীয়াত বহুতো মানে গাওঁ উম ওচৰ চৰ-চাপৰি এইবিলাক মানে অ', বহুত ব্ৰহ্ম পুত্ৰ নদীৰ বুকুত বিলীন হয়, আৰু বহুত ঘৰ মাটি বাৰী মানুহ মানে সৰ্বহাৰা হয়।
হয়, হয়।
উম, আৰু মানে বাৰিষাৰ সময়ত খহনীয়াই আৰু ৰাজ্যখনতো অৰ্থনৈতিক ভাৱে প্ৰভাৱ পেলাই আহ, ধান মৰা পাত আদি খেতি নষ্ট হয়। যাতায়ত ব্যৱস্থাও অব্যাহত হৈ পৰে।
মানে আপোন আপুনি মানে ভাবিছে যে, যিমানে মানে আমাক উপকাৰ হৈছে তাৰ সমান্তৰাল ভাৱে মানে সমান্তৰাল ভাৱে নহ'লেও কিছু পৰিমাণে আমাৰ অসুবিধাৰো সৃষ্টি কৰিছে হয়, হয়, অপকাৰো হৈছে হয়। উম, আপুনি এ ব্ৰহ্মপুত্ৰৰ ওপৰৰ দলং কেইখনৰ বিষয়ে জ্ঞাত হয় নেকি? কিমান খন দলং আছে ব্ৰহ্মপুত্ৰৰ ওপৰত?
হয়, উম, অলপ জ্ঞাত হয় আহ ব্ৰহ্মপুত্ৰৰ ওপৰৰ মানে দলং ছয়খন আছে, আহ শৰাইঘাট দলং দ্বিতীয় শৰাইঘাট দলং। বা নতুন ব্ৰহ্মপুত্ৰ দলং নামেৰেও জনা যায়, কলীয়া ভোমৰা দলং। নৰনাৰায়ণৰ সেতু, বগীবিল দলং। অ', এয়াই।
ধলা শদিয়া আপুনি, ধলা শদিয়াৰ বিষয়ে শুনিছেনে আৰু উম নতুনকৈ এখন মানে ব্ৰহ্মপুত্ৰৰ ওপৰত আহ গুৱাহাটী আৰু উত্তৰ গুৱাহাটীক সংযোগী এখন আহ দলং নিৰ্মাণ কৰা হৈছে, আপুনি কথাটো জ্ঞাত হয় নেকি?
আহ এনে জ্ঞাত হয়, আহ কুমাৰ ভাস্কৰ বৰ্মা
হয়, হয়, হয়, হয়, হয়। অ এইখনো এখন ব্ৰহ্মপুত্ৰৰ ওপৰতে আপুনি মোক এ এটা কথা জনাওক চোন যে নৰনাৰায়ণ সেতুয়ে এ দুখন ঠাইক সংযোগ কৰি আছে সেই ঠাই দুখনৰ বিষয়ে আপুনি ক'ব পাৰিব নেকি? কোন দুখন ঠাইত সংযোগ কৰি আছে?
হয় নৰনাৰায়ণৰ আহ সেতু এইখন হৈছে ব্ৰহ্মপুত্ৰৰ তৃতীয়খন দলং। অ এই মানে অ নৰনাৰায়ণৰ সেইটোয়ে উত্তৰ বঙাইগাঁও জিলা আৰু যোগীঘোপা আৰু দক্ষিণ গোৱালপাৰা জিলাৰ পঞ্চৰত্ন সংযোগ কৰিছে আৰু মানে আ আৰু লগতে এইখন দুশলপীয়া দলং হয় এই দলঙৰ যোগেদি মানে একেলগে ৰে'ল আৰু মটৰ গাড়ীও যাব পাৰে আৰু
হয় হয় দুশলপীয়া দলঙৰ বিষয়ে ক'লে আপুনি অ হয় দু দুখলপীয়া দলং আৰু আৰু ব্ৰহ্মপুত্ৰৰ ওপৰত সেইখনৰ বাহিৰে আৰু দুখলপীয়া দলং আছে নেকি আপুনি তাৰ বিষয়ে আপুনি কিবা জানে নেকি?
উম আৰু এখন আছে।
কোনখন?
অ আৰু এখন আছে কিন্তু নামটো মই বৰ্তমান জ্ঞাত নহয়।
শৰাইঘাট দলং খনো মানে দুখলপীয়া দলঙে হয়। যিখনৰ উম মানে ট্ৰেইন আৰু অ বাছ একে মটৰ গাড়ী একেলগে অহা যোৱা কৰিব পাৰে।
হয়।
আপুনি আকৌ আৰু এটা মই আপোনাৰ পৰা কথা জানিব বিচাৰিম ব্ৰহ্ম ওচৰৰ গাঁওবোৰৰ কিবা সুবিধা হৈছে নেকি ওচৰৰ গাঁওবোৰৰ সুবিধা অসুবিধাৰ কথা অকনমান ক'ব পাৰিব নে?
অঁহ সুবিধা বুলি ক'ব গ'লে সুবিধা হৈছে অঁ ব্ৰহ্মপুত্ৰ নদীৰ যোগেদি অঁ পানীৰ সুবিধা হৈছে
হয়, ওচৰৰ গাওবোৰৰ মানুহবোৰৰ কিবা সুবিধা হৈছে নেকি?
ওচৰৰ মানুহ গাও বিলাকৰ সুবিধা ইয়াৰ বিষয়ে মই জ্ঞাত নহয়।
হয়, অঁ মানে ওচৰৰ গাঁওবোৰৰ সুবিধা হৈছে কিছু পৰিমানে ধৰি লওক এছ যিখিনি তাৰ উ উপকূলীয়া ঠাই বোৰৰ মানে ধৰি লওক খেতি বাতি কৃষি ক্ষেত্ৰত অ আগবাঢ়িছে, পলসুৱা ঠাইত খেতি কৰিলে খেতি ভাল হয় সেই কথাটো সকলোৱে জানে। আহ তাৰ উপৰিও অসুবিধাৰো সৃষ্টি হৈছে আহ বানপানীৰ ক্ষেত্ৰত তেওঁলোকৰ অসুবিধাৰ সৃষ্টি হয়, আম তাৰ ওপৰিও ওচৰৰ গাওবোৰৰ মানে এ ধৰি লওক জীৱিকা হিচাপে তেওঁলোকে কিছু পথ বাছি ল'ব পাৰে, ধৰি লওক মাছ মাৰি বা হওক বা তাত অ জীৱিকা বৃত্তিবোৰ তেওঁলোকে ওচৰৰ গাওবোৰৰ ব্ৰহ্মপুত্ৰ নদীক এ কেন্দ্ৰ কৰি তেওঁলোকে বৃত্তিবোৰ বাচি ল'ব পাৰিছে সেইটো এটা সুবিধা হৈছে, হয় আ আপুনি আকৌ মানে উম ব্ৰহ্মপুত্ৰৰ ন নৈখন ন আমাৰ
হ
অসম এখন নদী প্ৰধান এ ৰাজ্য জানে এইটো, অঁ অসমত বহুতো সৰু ডাঙৰ নদী আছে। এই সকলোবোৰ নদী এৰ পানীবোৰ ক'ত পৰে বুলি আপুনি ভাবে?
উম অঁহ ব্ৰ ব্ৰহ্মপুত্ৰত অহ ব্ৰহ্মপুত্ৰ নদী সৰু ডাঙৰ উপনৈ মানে উ
ন', মই এইটো অঁ' হয়, মানে মই এইটো সুধিছো যে আপোনাক, যে এই নদীবোৰ যে সৰু, বৰ নদীবোৰ যে আছে আমাৰ চাৰিওফালে, অঁ অসমত যিবিলাক সকলোৰে পানী বৰ মানে ক'ত পৰে, আপুনি সেইটো সেইটোও সুধিছো, ক'ত মানে, গোটেই পানী বোৰ ক'ত এৰি দিয়ে?
অহ গোটেই পানীবোৰ হয়, হয়, মই ভাবো আৰু ব্ৰহ্মপুত্ৰ নদীতে।
হয়, ব্ৰহ্মপুত্ৰ নদীক মানে আমাৰ যিহেতু অসমৰ মাজেৰে গৈছে ন'। অ', কিছুমান আমাৰ অসমৰ মাজেৰে গৈছে যিহেতু, কিছুমান উত্তৰ ফালৰ পৰা কিছুমান উপনৈ আহিছে, অঁ ব্ৰহ্মপুত্ৰত লগ লাগিছে, আৰু কিছুমান দক্ষিণৰ পৰা উপনৈ আহি টত লগ লাগিছে, আপুনি তাৰে মোক আহ উত্তৰ পাৰৰ আৰু দক্ষিণ পাৰৰ এই কেইখনমান উপ নৈৰ কথা কব পাৰিব নেকি বা নাম ক'ব পাৰিব নেকি?
হয়, হয়, ব্ৰহ্মপুত্ৰতো নদীৰ উপনৈ মানে অ', দুটা ভাগত বিভক ত' আপুনিতো জনালেই, উত্তৰ পাৰৰ আৰু দক্ষিণ পাৰৰ অঁ', উট উত্তৰ পাৰৰ পৰা অহা উপনৈবোৰ মানে উম, প্ৰধান, প্ৰধান বুলি ক'ব লাগিব উপনৈ, হুৱৈ অ', সোৱণশিৰি উত্তৰ পাৰৰ মানে, আটাইতকৈ ডাঙৰ উপনৈ আৰু। আৰু জীয়াভৰালি, তিষ্টা আৰু দক্ষিণ পাৰৰ উপনৈ আৰু প্ৰধান উপনৈ আহ উম, মানে সাধাৰণতে নগাপাহাৰ আৰু কাৰ্বি আলং মেঘালয়ৰ মালভূমি আদিৰ পৰা উৎপত ত্তি হৈ ব্ৰহ্মপুত্ৰত পৰে। ইয়াৰ মানে প্ৰধান, অ', ইয়াৰ প্ৰধান উপনৈ মানে দক্ষিণ পাৰৰ বুঢ়ীদিহিং, দিখৌ, দিচাং, লোহিত।
হয়, উত্তৰৰ পৰাৰ জনাবচোন?
উত্তৰ পাৰৰ?
উত্তৰ পাৰৰ উপনৈ, সোৱণশিৰি আটাইতকৈ ডাঙৰ খনেই সোৱণশিৰ হয়, জীয়া ভৰালী, অ', হয়।
সোৱণশিৰি উম।
ঠিক আছে ভাল লাগিল আপোনাৰ পৰা ব্ৰহ্মপুত্ৰ নদীৰ বিষয়ে ইমান খিনি জানিব পাই, অ', আকৌ পিছত এ, লগ পালে ভাল লাগিব। আকৌ কিছু, কিছু নজনা কথা মই জানিব পাৰিম, ধন, ধন্যবাদ।
নজনা খিনি জানিব পাৰিলোঁ, ধন্যবাদ।
ধন্যবাদ, ধন্যবাদ।